অই, জুনু কি কৰিছ
আছোঁ আৰু কি কৰিছা হয়
উম, ছোৱালীজনী আহি পাইছেহি।
অ', হয় কি এই ঘৰখনত যে, বহুত ঘৰখনত যে, তাই বহুত কষ্ট পাইছে ছাগে ন? আহ,
অ'।
উম, কি তাইক এটা কাম কৰক কৰিলোঁ, কৰিলোঁ। তাইক এটা কাম কৰক তাইক অকমান নেমু পানী দি বহাওঁক। ক'ৰবাত বহুত কষ্ট পাইছে হেৰৌ
উম।
অকণমান বেচি দিয়কচোন মূৰটোত। গৰ্ভপতি আছে
অভাৰ মানে তুমি হেৰি খোৱা বোৱা কৰিলা
কৰিলো মই পাহি দালি ভাত কেইটামান খালো পাই আলু পিটিকা পিটিকা হয় হয় ভালে পালে তেওঁ বাকী কি কৰিছে এতিয়া
মই অলপ দৈ খাই আছো।
আহ গৰমত দৈ টো খাব লাগে দেই
উম।
হয় যিমান পালে শৰীৰটোত আহ বাৰ বাৰ তই এতিয়ালৈকে পঢ়া নাই ভাবিলো কত বা ঠাণ্ডা পৰিলে পঢ়িম আৰু
তাত বতৰ কেনেকুৱা
বতৰটো বহুত গৰম দে কি কবা আৰু বাইদেউ পৰাগ
মানুহবোৰ মৰি যাব যেন লাগিছে দেই মোৰ মইতো মৰিম।
কি কৰিব এতিয়া প্ৰকৃতিয়ে এইটো ৰূপ লৈছে এই অৱশ্যে মানুহৰে দুখ কিনো কৰিব এতিয়া কিয় আৰু এতিয়া দিব লাগিব আৰু ভুক্তভোগী আমিয়ে।
তাকে।
হয় আচম কিবা যদি ল'ব পাৰো নিজৰ কাম কৰিব পাৰো প্ৰকৃতিও পদ নিজৰে ভাল যিমান পাৰে গছ গছৰি ৰুব লাগে ঘৰে ওচৰে পাজৰে ৰাস্তা পদূলি
যি অত্যাচাৰ হৈছে গছ গছনি কাটি তেখন
এতিয়া গোটেই অৱস্থা আহতিয়া কৰিলেও কেনেকে যে কাটিব পাৰে নো এজোপা গছ হাত নকঁপে নে বাৰু মোৰ অকমান গছডালে কষ্ট পালে মোৰ মনটোত
তুমিতো গছ খুব ভাল পোৱা তুমি। গছ গছনি খুব ৰোৱা ন তোমাৰ ৰুমত ফুল চুলো ধেই আছে মই দেখিছো
মই যিমান পাৰো আগতে এতিয়া বাৰু সু এটা ক'বলে গ'লে মই একো কৰিব পৰা নাই পাই অ মই যিমান পাৰোঁ চেষ্টা কৰোঁ কৰিব আৰু অকল এজন মানুহ গোটেইখিনি চেঞ্জ কৰিব নোৱাৰে
এজনৰ পৰা আৰু হয় হয় দিয়াচোন
হয় কিন্তু
উদাহৰণ হিচাপে আছে চোন আমাৰ যাদব পায়েং ন উম তেওঁ কৰিব পাৰিলে আমি কিয় কৰিব নোৱাৰিম বা তুমি কিয় কৰিব নোৱাৰিবা
সেইটোৱেইটো সাৰ পতিে
উম
বাকী আৰু কওকচোন
বাকী আৰু কি কম কোৱা
অঁহ অ হেৰি আহিলে দাদা আহিলে বিন্দু আহিলে
বিন্দু নাই আহ বিন্দু দেৰি হ'ব
এওঁ চাগে গৰম খনত ঘূৰি ফুৰিছে কষ্ট পাইছে আৰু
কষ্ট পাইছে উপায় নাই আৰু কলৈ গৈছে জানো
হয় মই খাতি এটা যবচোন
খবৰ খাতি এটা লৈ থাকিবা মাজে মাজে
উম তোমাৰ পেইন চেইন যোগাৰ হ'ল নহয় পৰীক্ষাৰ
যোগাৰ হল যোগাৰ চব আছে আৰু আজিকালি আৰু কি এ চাহাপি
নাই নাই কব লাগে বুলে নহয় আছো কিবা লাগিলে ক'বা
ঠিক আছে বাৰু এতিয়া
এনে টিচাৰচ খিনি কেনেকোৱা -কোৱা তোমালোক ক'ৰ ইউনিভাৰ্চিটি
কমেণ্ট দিব নিবিচাৰো
অ তোমাৰ প্ৰিয় কোন বাৰু
মোৰ প্ৰিয় বুলি ক'লে আগৰ এজ এজন আছিলে হয় প্ৰফেচৰ হয় তেওঁক বৰ ভাল লাগে তেওঁ বৰ ধুনীয়াকৈ পঢ়ায় তেওঁ ভাবিছে একদম সৰু সৰু বস্তুখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি পঢ়ায় তাৰপিছত আৰু দুগৰাকী মান আছে তেওঁলোকক ভাল নালাগে তেওঁলোকে মানে পঢ়াই অলপ মানে বহুত এফৰ্ট কেৱল ষ্টুডেন্টৰ ওপৰত এৰি নিদিয়ে কিন্তু কিছুমান দুজনমান আছে নাপায় বাৰু কবলৈ কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে সম্পূৰ্ণ খিনি প্ৰেচাৰ কেৱল ষ্টুডেন্টক দিব বিচাৰে
স কেলেক মানে বেয়া বহু
হয় হয় বাইচনেচ হয় আৰু বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায়
খোৱা বোৱা কৰিলা? দিনত শুলা নে নাই তুমি নাই শুবাঁহে?
নাই নাই নাই এতিয়া অকমান পাৰিলে কম খুব ঠাণ্ডা পৰিছে যিহেতু। মানে থিয়েটাৰৰ য়ে আবেলি সময়ত পৰেই নহ কেনে হ বুলি আছো বাৰু মহৰ যি উপদ্ৰৱ কি ক'ব পাৰে তেওঁ
তুমি অলআউট দুটা কিনি নলোৱাকে বেছি দাম নপৰে নহয়।
হয় হয় ল'ব লাগিব।
ল'ব লাগিব মানে কেতিয়া ল'বা?
লবই লাগিব আজি পালে পাৰিলে। আৰু বাইদেউ আপুনি কওকচোন আপোনাৰ হেৰি নহয় আপুনি খুব পানী খাব দেই। আপুনি ঘামেই নে বাৰু মোৰ বাৰু ঘাম চুব কম ওলাই যায় দেই
মই বহুত বেছি ঘামো আৰু ঘাম কম ওলোৱাটো বেয়া কথা বহুত ঘামো মই বহুত ঘামো। মোৰ মূৰটো বহুত ঘামে মোৰ স্টো বহুত হয়। হয় মোৰ মূৰত মোৰ সেইকাৰণে দেন্দ্ৰফ হয় তোমাৰ আৰু মানে সঘনাই ধুই থাকিব লাগে মূৰ। মোৰ, মোৰ মানে অল বডি বহুত ঘামে আৰু মূৰটো বহুত ঘামে বিশেষকে চুলিবোৰ। আজি ধুলে কাইলে আকৌ ধুব লগা হৈ যোৱা নিচিনা হৈ যায়।
হয় হয়।
অ।
কাঁহ হৈছে পাই।
প্ৰব্লেম হয় দে সঁচাকে সেই এইবোৰ কিবা কিবি হয়।
তেল তেল হয়, তাতে। স্কিন টো ডাল হৈ যায় সুতে স্কিন ব্লেক কোলা পৰে, এ বহুত আৰু তং বুজাব নোৱাৰো ইমান অশান্তি হয়।
আপুনি কিন্তু এইটো বয়সত ভাল মেইনটেইন কৰিছিলে আপোনাৰ স্কিনটো বহুত ধুনীয়া।
উম মোৰ এইটো সব জিনেতিক মোৰ মা মোৰ মাৰো স্কিনটো ভাল কাৰনে মোৰো ভাল। আৰু মই একো ৰাজ নাই খালি নৰ্মল্লী আৰু ভালে। ঠিক থাক আৰু।
হয় আৰু এইবোৰ হৈ থাকিলে নিজৰে যদি ভালকে থয় নিজৰ কাৰণে ভাল ন।
মোৰ মানে কি হ'ল।
আপোনাক কিন্তু কোনেও নকয় দেই ইমান বয়স হৈছে বুলি, আপোনাক এ মানে ছব্বিশ পঁচিশ বছৰীয়া ছোৱালী জনীৰ নিচিনা হৈ আছে আপুনি।
হেৰী মই মানে কি হয় মই ভাবো আৰু সেইটো হয়ো। যাৰ স্কিন ভাল হয় নেচাৰেলি জেনেটিকেলি তেওঁলোকে একো নকৰিলেও মোটামুটি ভালেই থাকে শেষৰলৈকে জাষ্ট অকণমান মেইনটেইনটো ভাল কৰিলে কিন্তু কিছমানৰ বেয়া যিমানে যি নকৰক যিয়ে নকৰক লাভ নাই মানে।
সেইটোয়েটো মোৰতো গোটেই স্কিন খনত নকওঁ আৰু কিহে অৱস্থা। তেহেতৰ ঘৰ
মইচোন দেখাত ইমান বেয়া নালাগে ঠিকেই আছে।
কোলা মোলা মানুহ গোতেটো।
অ ৰঙৰ মানুহ গোটেইটো নহয় হেৰি আহ ৰঙত নাযাবা তুমি তোমাৰ স্কিনৰ টেক্সাৰত যাবা কালাৰত নাযাবা কালাৰত একো কথা নাই ন।
কথা আছে পাই কালিয়া কালিয়া বুলি কয় পাই।
এ কলীয়া জনী আহিলে তেনেকে জোকাই মোক জানে। ইমান
দিয়া হ'ব বুজিছো। অ তুমি এতিয়া থোৱা। ময়ো অকমান কৰি দিওঁ। সময় দিয়া শুই যোৱা আৰু এতিয়া।
হেৰী নহয়?
কোৱা।
মানে স্কিনটো আপোনাৰ এটা আপোনাৰ পৰা এটা কবচোন আপুনি মোক টিপছ এটা আহ মানে খুব মোৰ হেৰি হয় এনেকে এনেকে পিম্পল ওলাই কি কৰো বাৰু তাত?
স্কিনটো ভালে ৰাখা তেতিয়া পিম্পল নোলাব।
অকে হ'ব দিয়ক আৰু। ঠিক